হেল্ল'
অ দীপক শুনিছ
অ শুনিছোঁ, কি কৰি আছা?
অ কিবা মাত, মাতটো কিবা অহা নাছিল
অ মইয়ো শুনা পোৱা নাছিলো। হেল্ল', হেল্ল কৰি আছিলো।
অহ
কি কৰিছ?
এই আছো ৰ, এই জিৰাই আছো এই চোতালত অলপমান ঠাণ্ডা বতাহ খাই আছো।
অহ, গৰম কেনেকুৱা?
বহুত গৰম দেই, আজি অলপ ঠাণ্ডা পৰা নাই।
সেই ৰাতিপুৱা বৰষুণ দিলে ন অলপমান সেইকাৰণে
উম
হম
পানী খালি?
খালো, খালো ৰাতিপুৱা খালো দুপৰীয়া এতিয়ালৈকে খোৱা নাই বাৰু খাম আজি থাৰ্ছডে নহয় জানো আজি মন্দিৰত
অ, অ মন্দিৰ অ কেইটা বজাত আছে?
চাৰে পাঁচটা। তই, তই যোৰপুখুৰী মন্দিৰ যাওঁ নে? ন আজিকালি
যোৱা হোৱা নাই বহুত দিন হ'ল, মোৰ বছৰে হ'ল নোযোৱা হ যাব লাগিব।
অ এইবাৰ নৱেম্বৰত ওলাবি, যদি টুৱেন্টি থ্ৰী যাওঁ, টুৱেন্টি ট্ৰী নৱেম্বৰত বাবাৰ বাৰ্থডে দে হয় ন এতিয়া ওলাবি, এইবাৰ ডাঙৰকে পাতিম। পাতিব ছাগে যোৱা বছৰ ডাঙৰকে পাতিছিলে, হানড্ৰেত আছিল ন হানড্ৰেত বাৰ্থডে আছিলে। এবাৰ, এবাৰ ওৱান ওৱান হব
অ
উম আৰে মই মই ভাবো মই না অ আছে আছে মই তোক বেলেগ এটা কথা সুধিবয় ফোন কৰিছিলো কি কয় মই ভাবিছো এই যিহেতু বহুত বেছি গৰম না ভাবিছো কুলাৰ নহলে এচি এটা লও এতিয়া এতিয়া মেইনটেনেঞ্চ বহুত হয় তহতৰো এচি আছে এনে তহঁতে জানিবি এনেই অলপমান আইডিয়া দেচোন কি কৰিব পৰা যায় কি কি কৰাটো ভাল হ'ব
কুলাৰটো লৈ লাভ নাই আৰু আমাৰ কি হয় নৰ্থ ইষ্টতো কুলাৰটো কাম নিদিয়ে ইমান গাঁওত ঠাণ্ডা হৈ থাকে ন এনিটাইম। কুলাউট কিয় পানী ঢালিব লাগে। চি চি ভিত এই দেল্লহি চেলহি ইউ পি এইবোৰত কাম দিয়ে
উম
কাম নিদিয়ে কুলাৰলৈ একদম লাভ নাই কুলাৰ নলবি পইচা আমাৰ এনে যায় ঠাণ্ডা নকৰে ওলতা গৰমে হয়
অ
এ চি টো ল'ব পাৰা এ চি সেইটো এতিয়া দিপেন কৰে কিমান ইচটাৰৰ এচি লও দামটো হিচাপে হয় বা কিমান টনৰ লও ওৱান টন, ওৱ পইন ফাই পো
যিমান ষ্টাৰ মানে চা যদি মই ফ'ৰ ষ্টাৰ বা ফাইভ ইষ্টাৰ্ তেতিয়া কি হ'ব দামটো বেছি হ'ব আৰু ডিফাৰেচটো কি হ'ব ওৱান ষ্টাৰৰ লগত
তাৰপাছত ত্ৰি ইষ্টাৰ এ চিতকৈ বিলতটো অলপমান বেছি খাই ফাইভ ষ্টাৰ এ চি বিলটো বহুত কমি যায় সেইটো মানে বহুত মিনিমাম আৰু
অ মানে পাৱাৰ পাৱাৰ এফিচিয়েঞ্চি হয়
পাৱাৰ এফিচেনচিঅ অ ইনভান্টাৰ এচি বোৰ আগ আগৰ দিনৰ এ চিবোৰ চব সেই আছে টু ষ্টাৰ থি ষ্টাৰ আজিকালি ফাইভ ষ্টাৰ এচি ওলাই ছে
উম উ তইতোতো আমাৰ ভিতৰৰ ৰুম টো দেখা পাইছে সেইটো কিমান সেইটো কাৰণে কিমান মান সেয়া হব লাগিব কিমান টনৰ এছি
ওৱান পইণ্ট ফাইপ হ'লে হৈ যাব ধুনীয়া ওৱান ওৱান ফাইভ
কিমান
কলপন কলপন হেনো বাজাৰ ফৰটিফাইভ পাই যাব নেকি ফৰ্টিফাইড থাৰটিফাইম মানত পাই যাবি
চব ইনক্লুড কৰি পেলাই
অ চবখিনি মিলায়
যদি বোলে হেৰি কি কয় অ য। বোলে ইলেক্ট্ৰিচিটি সেয়া চাপ্লাৰ লাগিব মানে তোৰ ভলটো কম হয় ন আমাৰ। এই ভুলটো বঢ়াব লাগিব।
অ তহঁতে থ্ৰী ফেচ থ্ৰী ফেচ লা ফেচ লাইনতটো লগাব লাগিব।
কি সেইটো কি সেইটো কি চেপায়ট খৰচা নেকি।
চিভ এছ লাইত খৰচা পৰে বহুত যায় তো বা দহ বাৰ মান পৰিব সেইটো যদি লগোৱা নাই আগৰ পৰা লগাব লাগিব ত নহ'লে তোৰ এ চি জ্বলি যাবচোন লদ ল'ব নোৱাৰো লাইন লাইনটো ব চ হৈ চাপদন হৈ যাব।
উ উ আমাৰটোতো চিপিয়ছ নহয় এটো।
তোৰ মিটাৰ বক্স জ্বলি যাব।
উম থি ফেজ লাইন লগালে কি গোটেই কি ৱায়াৰিং বিলাক খুলিব লাগে নেকি।
মানে এচি মানে কি এখন এচিৰো পোন্ধৰখন ফেন এখন ফেনৰ কিমান থাকে এশ ৱাৰ্ট থাকে এচি হৈছে পোন্ধৰশ ৱাৰ্ট পোন্ধৰখন ফেন একেলগে চলিলে যিমান কাৰেণ্ট টানিব এটা এচি সিমান কাৰেণ্ট টানে।
অ উম বুজি
এচি ফ্ৰেশ লাইন লোডটো ভাল লোড মানে প্ৰব্লেম নাই এতিয়া যদি ত তহঁতৰ মানে ফ্ৰিছ ইউজ কৰিছে কোলাৰ বা বাকী যেনেকুৱা বস্তু আৰু ইলেক্ট্ৰনিক বস্তু ইউজ কৰিছে লাগে ফ্ৰেছ লাইনটো ইম্পৰ্টেণ্ট হয়।
উম উম
টো ফ্ৰেছৰ দিগদাৰ হ'ব ওৱান ফ্ৰেছৰ লাগে ওৱান ফ্ৰেছৰ।
আমাৰ চাগেটো ওৱান ফ্ৰেছৰে হয় হানদেৰেত। তেন ভল্টৰ হয় নেকি হানদ্ৰেদ তেন ৱাৰ্তৰ কিবা হয় আৰু।
এতিয়া সেই থ্ৰীভেছ হ'লে টো বহুত কেইটা এচি লগাব পৰা দুই তিনিটা সাত টা মান লগাব পাৰি
উ এই দুই তিনিটাতো নালাগে দেচোন এটাই হওঁক এইটোৱে বহুত ডাঙৰ কথা।
আমাৰ কলেজত আছিল এচি ক্লাছ।
আমাৰ এচি ক্লাছ আছিলে এচি কেইটা বন্ধই হৈ থাকিছিলে।
অ গেছ চেছ
গেছ চেছ নভৰাই হাৰ্ডলি হাৰ্ডলি। কোনোবা এদিন একদম মানে ৰেয়লি আৰু যেতিয়া বহুত এক্সট্ৰিম গৰম থাকিব সেইটো সময়ত সিহঁতে গেছ ভৰাই দিব আৰু তেতিয়া আৰু অলপ চলপ ঠাণ্ডা হৈ থাকে বা যিমান দিন হওক আমাৰ স্কুলৰ দিন কি কয় কলেজৰ দিন কেইটা কিন্তু বহুত বঢ়িয়া আছে। দেই
উম
ক্লাছো ক্লাছো গৈছিলোঁ এচি হাৱা ক'ব লাগিব হয় নাই।
ফাৰ্ষ্ট চেম টো দিছে ৰে।
ফাষ্ট চেমত দিছিলে তাৰ পিছত নিদিয়া হৈ গ'ল ফৰ্ট ছেমিষ্টাৰ। দিয়া হৈ গ'ল।
আহ কেইটামান উম আচ কেইটামান ক্লাছ পাওঁ আৰু কেইটামান এক্সট্টা ক্লাছত এচি ৰুম পৰে। অ ল নছিল । হয়।
আহ। নাই নাই নাই এ চি। নাই লোৱাটো ভাল হ'ব। ত যিহেতু কলি কুলাৰ টো ললে এতিয়া লাভ নাই। সেইকাৰণে এচি এটা এচি লগালে আৰু এটা। টা দিগদাৰ হব মানে কি কয় যিবোৰ মানে কি কয় খিৰিকী সেয়া আছে। সেইবোৰ বস্তু মানে। মিলাব লাগিব।
এ চিহে কৰি দিলে এচিৰ ভিতৰত বস্তু কম থবি দেই বস্তু কম থব লগতে এচি। বেছি মানে লেতেৰা বস্তু নথবি। এ চে চাৱাৰ পানীল
অ মানে ৰুম পুৰা চাফা হ'ব লাগিব।
ত পলে ভাল আৰু চিলম প নাজ বছি ল আছে বো মমাৰ ওৰত জ্বলাই দিওঁ নাই সতমধ এচি জ্বলি থ
উম উম উ উ
উম চলে, এ চি এটা ৱাৰেণ্টিটোম। পালে কিন্তু অফাৰ ফাৰ দিয়াত চাব
ত। তহঁতৰটো কিমান আ তহঁতৰটো কিমান হেৰি হয়।
উৱান পইণ্ট ফাইভ ষ্টেণ্ডাচ। চাই আমাৰ পলেজৰ কথা যি চাইজ টোৱে।
উম উম উম।
এ এ কি কোম্পানী হয়। ডিপণ্ কৰে।
তহঁতৰ কি আছিলছিলে, বাজাজ।
হয়, লয় লয় দেই
উম।
বয়াতৰ লিচু
বাজাজৰ আৰু এল জিৰ, এল জিৰ মই ভাবিছিলো চাওঁ বুলি দামটো বহুত আছে।
গদ্ৰেজো লব, গদ্ৰেজো অকণ বেয়া নহয় গদ্ৰেজত কমত পায়।
অ
এ চি ল, এ চি লগালে ষ্টবিলাক ডবল হব ৰেগুলেটৰটো ইম্পৰ্টেন্ট।
এই যে চাইডত যে এটা বক্স টাইপ থাকে সেইটো।
অ, তাৰে এমক পাল ল চিকৎসা নলকাই। কাৰেণ্ট নহয়, দিয়ে আহিছো। ক্লাছত গৈ থাকে অ।
যদি এচিটো অৰ্ডাৰ দিওঁ, তেতিয়া মেকানিক তাতে তাতে আহি আহি পেলাই লগাই দিবনে একেবাৰতে নে আকৌ বেলেগকে মেকানিক বিচাৰিব লাগিব।
এ লগাই দিছে, লগাই দিব।
লগ ভাই দ
সেই, তাৰে মানে চিষ্টেম থাকে ন।
উম, উম।
জাগা লাগব ন কোনটো জাগাত লগাম সেই জাগাতো।
উম, উম।
বাহিৰৰ ফেনখন সব লগ বনোৱা, বাহিৰৰ ফেনখন ডাঙৰ থৈ যায়।
উম, আমাৰ বহুত দিগদাৰ হৈছে মানে কেনেকে কওঁ এতিয়া দুখন ফেন মই জানা যোনটো ড্ৰয়িং ৰুমত আছো সেই ড্ৰয়িং ৰুম দুখন ফেন চলাই আছো। এখনতো টেবুল ফেন, টেবুল ফেনখন যে তহঁতে যে দেখা পাইছিলি। ভাঙি গৈছিলে, সেইখন ৰিপেয়াৰ কৰিলো। নতুন কৰি পেলালো। তে সেইখন ভাল হৈ গ'ল। তাৰপিছত ওপৰত, ড্ৰয়িং ৰুমটোত আগতে ফেন নাছিলে ওপৰত চিলিং ফেন আকৌ সেইখন ফেনো কিনিলো সেইখন ফেন কিনি পেলাই লগালো এতিয়া ৰেগুলেটৰটো লগাব বাকি আছে আগৰ ৰেগুলেটৰটো বেয়া হৈছে। সেইকাৰণে ওপৰৰ ফেনখন চলোৱা নাই এতিয়া। মই মানে ফে টেবুল ফেনখনেদি শুই আছো ইয়াতে ফ্ৰন্ট ৰুমত আৰু ভিতৰতো ৰুমটোত বাৰু আছে বাৰু চিলিং ফেন। সেনেকে চলি আছো বহুত বেছি। গৰম লাগে আৰু মোৰ ৰুমটো বেছি গৰম, মাহতৰ ৰুমতকে। মাহতৰ ৰুমটো খন খিৰিকী আছে ন। মোৰ এইটো দুখন খিৰিকী নাই, এখন চিংগল খিৰিকী হয়। বন্ধ কৰি দিয়াৰ লগে লগে পুৰা গপ গপনীয় উঠি যায়।
এই থাকলে আৰু কোৱা নহ, ওলালে গৰমত ফোন প ধৰ পব কি কি কি চিক চ বন্ধ।
একট।
নহলে যিমান খিৰিকী খোলা ৰাখিবি অ খানে ৰ নাই খ ৰাতিপুৱা ব্ৰক খাইছো ব্ৰ। ৰটি চজ ৰৰুটি আৰু চব্জি।
অ অ ময়ো তেনেকুৱাই কিবা কিবি খাইছো ৰুটি চবজি চচ তচ লগাই কিবা কিবি আৰু।
উম।
তেনেকেই আৰু। দেই হ'ব দে তেতিয়াহ'লে উম উম উম।
অ।